হেল্ল' হয় শুনিছে।
অ', অ', শুনিছোঁ শুনিছোঁ।
কি কৰিছে।
এইয়া অকমান কাম কৰি মেলি আজৰি হয় এতিয়া অকমান ৰেষ্ট কৰি আছো পঢ়ি আছোঁ।
অ', চাহ খালে।
উম, চাহ খোৱা নাই, খোৱা নাই আজি চাহ নাখাওে মানে মই তেনেকে ইমান চাহ খাই ভাল নাপাওতো মানে খালেও তোমাৰ কে অ', খালেও মানে কেতিয়াবা ৰঙা চাহ অলপ খাওঁ আৰু মানে ৰাতিপুৱা
তাকে।
বাকী এনে অ', মই এনে বিশেষকে ব্লেক কফিটো ত অকণ খোৱা যায়।
অ', ব্লেক কফি অ', ভাল লাগে ব্লেক কফিতটো।
আছে।
আজিকালি মানুহ বোৰে এই অ', বিনা চেনি পায়নে খাবলৈ আপুনি। ব্লেক কফি বিনা চেনি খাব পাৰে আপুনি।
চেষ্টা কৰো আগতে একদম নোৱাৰিছিলো
অ'। মইয়ো বাৰু চেনিটো কমেই খাও হলেও মানে কেতিয়াবা খাই দিওঁ আৰু একেবাৰে নোখোৱা মানে নোৱাৰো থাকিবলৈ।
অ', মানে কি হেৰি আছে নে কিবা মিঠাই, মিঠাই সেই আৰু মানে সৰুতে ভাল পাইছিলোঁ।
অ', অ'। অ'।
অকণমান আগতে বেমাৰ চেমাৰ কিছুমান হ'ব পৰা ভাল উপায় হয়।
অ', তাকে অলপ-অলপকে কমাবলগীয়া হৈছে এতিয়া।
উম, তুমি খোৱা পিছে মিঠাই?
মই মিঠাই খাও বাৰু কিন্তু হ'লেও মানে এতিয়া আগতকে কমাইছো। বহুত বেছি নাখাওঁ আৰু ধৰক এদিনত এটা তেনেকুৱা।
উম, উম, কি ভাল পোৱা মানে এনেই মিঠাইত?
মিঠাইৰ কথা সুধিছে?
উম, মিঠাই।
হেল্লো, অ', মিঠাইটো মোৰ মানে বৰফিটো ভাল লাগে আৰু গাখীৰৰ যিবোৰ মিঠাই থাকে সেই মিঠাই কেইটা খাই ভাল কম মিঠা যিবোৰ মানে থাকে তেনেকুৱা ধৰণৰ মিঠাই।
অ, মই এটাই মোৰ, মোৰো এটাই ফেভৰেট এই কালাকান বুলি কয় যে। কালাকান অ, কালাকান অ বহুত ভাল লাগে মানে।
ভাল লাগে সেইটো বাৰু মিঠাটো কম আছে অৱশ্যে কালাকানত।
উম। এনে তাৰ বাহিৰে কি ভাল পোৱা? খোৱা-বোৱাত কি যাপ আছে মানে।
অ, খোৱা-বোৱা এনেইতো উম খোৱা-বোৱা বুলি কলে ধৰক এতিয়া চবেই ভাল লাগে মানে বিশেষ মাৰ হাতৰ বনোৱ বোৰতো ভালেই লাগে বাৰু খাই তথাপিতো যদি এনেকে অ, মানে আপোনাৰ তেতিয়াহ'লে মইতো প্ৰথম মানে ভাতে ভাল পাওঁ খাই। ভাত নহলে বেলেগ নোৱাৰোঁ। আৰু কি কোৱা আপোনাৰ।
চব অসমীয়াৰে ফেভৰেট।
খি হয়, তাৰ পিছত অকমান হেৰি চাইনিজ তেনেকুৱা ভাল পাওঁ স্পাইচি টাইপ, যিবোৰ অলপ স্পাইচি। তেনেকুৱা আৰু আপোনাৰ হেৰি কি কয় ফ্ৰাইড ৰাইচ, বিৰিয়ানী এনেকে খাই ভাল পাওঁ আৰু।
অ, ফাষ্ট ফুড খাই ভাল পোৱা মানে।
অ, মানে খাও কিন্তু মই বহুত ফাষ্ট ফুড লাভাৰো আৰু নহয় মানে দেই মানে নাখাওঁ বুলি ভাবিলে আৰু নোখোৱাকেও থাকিব পাৰো আৰু তেনে
তুমি ভাত লাভাৰ ন। হেৰি বনাই কোনে-কোনে। মায়ে বন মায়ে বনায় নেকি?
অ', মায়ে বনায় খালি এতিয়াতো মই বাহিৰত আছো মানে এতিয়া আৰু যে বনাবলগীয়া হৈছে।
অ, তাৰপিছত মানে হেৰি এইবোৰ বনাব জানা নাই মানে? মই আৰু আছো অ।
হয়। মই বনাবলৈ শিকি আছো।
অ, কি শিকিলা কোনটো শিকিলা?
এতিয়া মানে আপোনাৰ হসেই মাংসটো বনাবলৈ শিকি আছো মাত
হ'ব বাৰু।
মটনটো অঁ, মটনটো বনাবলে শিকি আছো তাৰ লগতে বাকী এনেই সাধাৰণ খিনি জানো আৰু বনাবলৈ ভাজি, দাইল তেনেকুৱা আৰু মোৰ মাছৰ টেঙাটো খাই ভাল লাগে তেনেকুৱা এনেকে অলপ-অলপ শিকো ঘৰত মানে ইমান বনোৱা হোৱা নাছিল যে।
উম, মইতো একদম কৈ নাজানিছিলোঁ তোমাৰ লকডাউনৰ পৰা মানে শিকিলোঁ আৰু মানে।
অ'! লকডাউনৰ পৰা শিকিছে।
উম! লকডাউনৰ পৰা, অলপ-চলপ মানে, বেছিক খিনি আৰু মানে, যে জীয়াই থাকিব পাৰোঁ, কম চে কম বনাই। খাই।
তাকে, হেৰি আ আপুনি পিছে, এতিয়া কি কি পৰা হ'লে বনাবলে?
মই। মই, দালি-ভাত, ভাজি। তাৰপিছত, চাহ বনাব পাৰোঁ আৰু। তাৰপিছতে, কি ক'ম আৰু মাংস-চাংস বনাওঁ। অ'! আৰু মানে কি হয়, লকডাউনত তোমাৰ, বহুত খিনি মানে, খাব মন যায়। কিন্তু মানে, অপচন নাই ন' হাতত। মানে, গোটেই হোটেল-চোটেল, ৰেষ্টুৰেণ্ট চব অফ। উম! লকডাউনত তুমি, কি কৰি, কি কৰিলা মানে?
অ'! সেই, লকডাউনতো পূৰা মানে ঘৰত আছিলোঁ। তেতিয়া আৰু হেৰি, সেই এদিননো ঘৰত আছিলোঁ মানে, মায়ে বনাই-বনাই খুৱাইছে, ঘৰৰ মাছ। উঠি আপোনাৰ, গোটেই ঘৰৰ আৰু তেতিয়া, এ, ভাল লাগিছিলে, লগ মই খুউব এনজয় কৰিলোঁ। আপুনি?
একেই হৈছে আৰু মানে। আমাৰ মানে, মই কৈছোঁ! ইমান এনেকে, উভয় নদীৰ খানা আৰু প্লাছ মানে, ইমান মাছ-মাংসই জীৱনত কেতিয়াও নাখাওঁ। যিমান লকডাউনত খাইছোঁ, আমি মানে।
লকডাউনত মানে, খুউব খালে?
অ'! বেছি খোৱা হৈছে মানে, উল্টা মানে। মানে, আৰু নাপাম বুলি, কুটাই থোৱা গ'ল ন' বস্তু খিনি। তেনেকুৱা?
তেতিয়া, সঁচাকে দিয়ক, সেইটো বৰ বেলেগ দিন আছিলে।
উম, উম, কেনেকে গ'লনো, ইমান তিনি-চাৰি বছৰ?
অ'! তিনি- চাৰি বছৰ চকুৰ আগতে, পাৰ হৈ গ'ল। কিবা ইমান, স্পীড গৈছে ন' আজিকালি সময়বোৰ?
উম! তাকে মানে, মোৰ এনেকুৱা লাগিছে মানে, দুহেজাৰ ঊনৈশ। দুহেজাৰ ষোল্ল, ষোল্ল- সোঁতৰ, ওঠৰ-ঊনৈশ। তাৰ পিছত, তোমাৰ ডাইৰেক্ট, দুহেজাৰ তেইশ এনেকে, গৈছে মানে। মাজৰ তিনি-চাৰি বছৰ নাইয়ে মানে।
এতিয়া চাব্বিছো যাবলৈ হ'ল, আপোনাৰ।
হ'লে, গ'লেই আধা। তোমাৰ, এই আধা মানুহ, অ'!
বোলে, এতিয়া জুলাই মাহ চলি আছে, জুলাই শেষেই হ'ব। আহিলেই, দুৰ্গা পূজা,
উম! অ'! দুৰ্গা পুজা আহিবই হ'ল আৰু কেইমাহ তোমাৰ আৰু! ফেষ্টিভেল মানে, আগত সৰুত-সৰুত, সৰুতে বহুত ঘূৰা হৈছিলে। এতিয়া, লাহে-লাহে মানে, কি হয়, কামৰ, কাম-কামবিলাক এনেকুৱা নহয়, এটা ঠাইত, ঘূৰি থাকোঁ, এটা ঠাইত নাথাকোঁ। ত' বহুত বছৰ মানে, হেৰি হ'ল, মিচ হ'ল মানে। মিছ হৈ গ'ল। তুমি এনে ঘৰলৈ যোৱা নেকি?
ঘৰত, অ'! মই যাম ভাবিছোঁ! কাইলৈ মানে, যাওঁ নেকি ঘৰলে। তেনেকে, আপুনি গৈ আহিল নে, যোৱাই নাই? ঘৰলে।
মই টাইমে পোৱা নাই, ৰ' চাওঁ কি হয়!
উম! এনেই, ঘৰত মানে, কিমান দিনৰ বন্ধত যায়?
বন্ধ বুলি নাই আৰু মানে যেতিয়া ফ্ৰী হওঁ তেতিয়া মানে গুচি যাওঁ আৰু তেনেকে মানে মই পুৰা আহ অ', অ', ত' কাম বিলাক মানে ফ্ৰী লেঞ্চিং হিচাপে কৰি আছো তো। ত 'তেনেকে হেৰি নাই মানে। উম, মোৰ মানে ছুটি ল'ব লগীয়া নাই মানে। তোমালোকৰ যেনেকে অফিচত অ'।
অ', অ', তাকেই ভাল তেনেহলে অ'।
অ'।
আমি অ', অফিচত গোটেই ছুটি ল'ব লাগে জানে ন ছুটি একদম মিলাব লাগে। ছুটি মিলাব লাগে আ ছুটি নেপাওঁ। অ', পালেও মানে হেৰি দে পাওঁ।
উম। হেৰিৰ ছুটীটো দিয়ে ন মানে চি এল চি এল টো ল'ব পাৰা ন।
অ', পাৰো মানে হ'লেও সেইটো মানে আমি কম পাওঁ আমাৰ মানে ছুটিটো বেলেগ হেৰি। ক্ৰী কৰা নিচিনা হয় তো সেইটো। এনে চিএমল আমি পাওঁ বাৰু আপোনাৰ ধৰক মাহত থাকে দুটা। আৰু আমাৰ নিউজৰ যে আমি সেইটো কাৰণে মানে কমকে পাঊও মানে চুটি
উম, হুম, হুম অ'।
বন্ধ নাই মানে তেনেকে।
উ, হম হু হু। অ', নিউজ নিউজ আৰু হেৰিটো। পুলিচৰটো চেমেই আৰু।
অ', ছেম হয় মানে আমাৰ ফেষ্টিভেলৰ সময়ত মানে বেছি হয় আৰু। বাকী গুৱাহাটীত আপোনাৰ কিমান বছৰ হ'ল থকা?
গুৱাহাটীত তোমাৰ কিমান হ'ব এতিয়া। হ'ব এতিয়া বাৰ বছৰ মান বাৰ বছৰ নহয় বেছি হ'ব। উম পোন্ধৰ বছৰ। অকণমান অ', মই স্কুলৰ পৰাই মানে স্কুলিং ইয়াতেই বুলি ক'ব। পাৰি আৰু। আধা মোৰ আহ কলেজ জীৱন। আৰু হেৰি গোটেই ইয়াতে আৰু তাৰ পিছতে কামো এতিয়া কামৰ ক্ষেত্ৰ ক্ষেত্ৰত এনেকুৱা হ'ল মানে কামটো মানে এটা জেগাত নহয় এইটো ঘূৰি থাকিবলগীয়া হয়। চ' এতিয়া মানে গুৱাহাটী একাইছে এই তটো মানে বাকী দেল্হী বেংগলৰ বম্বে এইকেইটা জেগাত মানে অকমান গৈ গৈ থাকিলোঁ আৰু মাজতে ছমাহ তিনিমাহ অ', অ', তেনেকে ত' আকৌ মানে এনেকে অসমখনতো এৰিব নোৱাৰোঁ। কৰা।
নোৱাৰো, নোৱাৰো, নোৱাৰো কি হেৰি দেল্হি কোইত থাকোতে কেনেকুৱা পালে ঠাইবোৰ আমাৰ ইয়াৰ নিচিনাই নে বেলেগ পালে।
বেলেগ আৰু চবৰে নিজৰ নিজৰ সুকীয়া হেৰি এটা আছে।
উম, উম, উম তাত কিবা তেনেকুৱা এনেকুৱা চাব হেৰি প্লেচ বোৰ চাব গৈছিল নে আপুনি?
প্লেচ অ', মানে মই যিমান দিন আছিলোঁ তাত। ওজৰে পাজৰে যিখিনি আছিলে মানে সেইখিনি চালোঁ আৰু ধৰা এতিয়া দেল্হি বুলি। গ'লে আৰু মানে দেললিৰ চিটিৰ ভিতৰত যিমান খিনি আছেো সেইখিনি চোৱা গ'লে। বাকী, অ' তেনেকে মানে কি হয় তুমি কামৰ ক্ষেত্ৰ অ' ঘুৰিব যাম বুলি ক'লে এটা বেলেগ হয়। যেতিয়া তুমি আহ মানে হেৰি হিচাপত যাবা মানে কাম কৰিম হিচাপত যাবা, তেতিয়া মানে আকৌ বস্তুটো নাথাকে মানে। সেইটো, আৰু মনো নাযায় কিবাও নাযায় আৰু। আৰু তাত যিহে গৰম অ' ডবল গৰম ন মানে। গুৱাহাটীতকে বেছি গৰম ন? উম উম, তাকে বহুত বেছি গৰম মানে স হ্য নহয় মানে এনেকুৱা গৰম মানে। উম
মানে অসহ্য লাগি যোৱা হৈছে।
উম।
ওলাই যাব নোৱাৰি ইমান গৰম লাগে একদম।
উম, আৰু তো গৰম আছে তোমাৰ এই দুমাহ তিনিমাহ।
আছে, আছে, আছে।
উম। অলম'ষ্ট হেৰিলৈকে থাকে ন? উম। অক্টোবৰলৈকে থাকে ন গৰম?
অ' থাকে, থাকে। অক্টোবৰলৈকে থাকিব, তাৰপিছত অলপ অলপ ঠাণ্ডা আহিব আৰু।
উম।
গৰমৰ দিন ভাল পায় নে ঠাণ্ডাৰ দিন ভাল পায় বাৰু?
মই মই ঠাণ্ডা মই ঠাণ্ডা দিন মই ঠাণ্ডা মানুহ। ঠাণ্ডা মানুহ ঠাণ্ডা দিন ভাল পাওঁ।
ময়ও ভাল পাওঁ ঠাণ্ডাৰ দিনটোৱে ভাল পাওঁ। গৰমতটো সহ্য কৰিব নোৱাৰি আৰু ঠাণ্ডাতো অলপ পাৰি মানে।
অ', হয় নেকি?
উ
উ মোৰ মানে ঠাণ্ডা যিমান হওঁক মোৰ সমস্যা নাই মানে। বৰফ হৈ থাকক একো প্ৰব্লেম নাই, গৰম মই অলপো নোৱাৰোঁ মানে। হ
কিন্তু মই মানে আপোনাৰ সেই বহুত বেছি ঠাণ্ডাটো আকৌ সহ্য কৰিব নোৱাৰো দেই। মানে মিডিয়াম আৰু আপোনাৰ।
অ' মিডিয়ামটো বুলি তেনেকে কোনো নাই তেনেকুৱা আৰু মানে জেগা। আমাৰ অসমখনেই ক'ব লাগিব আৰু ছমাহ।
অ' হয় বাৰু সেইটো, কিন্তু মানে বেছি ঠাণ্ডা হ'লে মানে অলপ দিগদাৰ হয় মানে, তেনেকুৱা আৰু।
অ' তোমাৰ হেৰি আছে মানে চেনচিটিভ নেকি, ক'ল চেনচিটিভ নেকি?
অ' মোৰ অলপ মানে চেনচিটিভ অ' তেনেকুৱা মানে বহুত বেছি ঠাণ্ডা অ' ঠাইত যাব নোৱাৰিম চাগে মই।
উ, হ, হ।